উ উ হেল্ল'
হেল্ল'
অ' অহ কি কৰিছা?
হয় মই উম পিছলেত চপনি
উ বিশ্বনাথতে আছো
হয় হয় আপোনাৰ ক হৈছে ৰ
মই মকা
হয় হয় হয় আদাৰ আগত পিচি খাবচোন নিমৌ অক জ মৌ জোলৰ সৈতে
ভাল ন খোৱা কি ভালনো কিয় ভাল?
আদাটোৱে মানে আদটো এণ্টি বেক্টেৰিয়া থাকে ন আৰু যিহেতু এটা কাহটো ভাইৰেল হয় আপোনাৰ কাহে
কি ক'ব বিচাৰিছে মই ভেক্টৰিয়া
আপ আপোনাক বেটৰীয়া বুলি কোৱামাৰ তাহো বেক্টেৰিয়েল ডিজিজ ন চ আহ মই আপোনালোকক কৈ কবলৈ বিচাৰিছো সেইকাৰণে তাকে কওকচোন ৰাতিপুৱা শুই উঠি কি কি কৰিলে?
প্ৰথমে সুপ্ৰভাত
সুপ্ৰভাৰ, সুপ্ৰভাত। আপোনাৰ দিন শুভ হওক।
আপোনাৰ নহওক।
ধন্যবাদ।
কওকচোন আৰু।
এ ৰব। আপোনাৰ, আপুনি ৰাতি কিমান সময়ত শুৱে? সৰ্বসাধাৰণ। সাধাৰণতে।
সাধাৰণতে মই আপোনাৰ, বাৰটা বজাত শুই যাওঁ, বাৰটা, চাৰে বাৰটাৰ পিচত। অ', মই যদি, হয় যোৱাকালি। মোৰ বিশ্ববিদ্যালয়ত এটা অনুষ্ঠান আছিলে।
আপুনি বোলে আকৌ মহিলা? জুনুমণি, আপুনি এতিয়াও বিশ্ববিদ
হয়, হয়, হয়, মই মই বৰ্তমান অ'হ। জড়িত হৈয় আছো বিশ্ববিদ্যালয়ত। বিভিন্ন ধৰণৰ। বিশ্ববিদ্যালয়ত অকলতো শিক্ষক-শিক্ষাৰ্থীয়ে নাথাকে। বিভিন্ন ধৰণৰ ষ্টাফ থাকে তাত।
আপুনি ষ্টাফ? উম, আপুনি কি আছিলে কালি ইউনিভাৰ্চিটিত?
কালি, হয়, হয়, কালি কালি বিধায়ক সভাৰ অনুষ্ঠান আছিলে।
হয়।
আপুনি আপোনাৰ বিদায় এইবাৰ।
এইবাৰ দুটাই হয়। হয় আৰু কওকচোন।
আপুনি কওক।
বাকী তোমাৰ ভাল নে?
মোৰ ভালে।
হাজবেণ্ডৰ।
যাইকে হ'ব।
হয়, হয়, বাকী বতৰ ঠিকে আছে?
বতৰ ঠিকেই দিয়ক।
হয়, হয়।
আপুনি বিয়া পাতিলে নাই?
মই নাই পতা বৰ্তমানলৈকে।
নাই, পতা কোনোবা আপোনাৰ প্ৰেয়সী আছে, কোনোবা? প্ৰিয়জন আছে?
বাহ বা
নহয় শ হৈছে বৰ দুখ লাগিল
তো ফালে একো নাই লৰা বোৰ পাত্তাই পিছে আজিকালি হয় হেল্ল'
হুম
আপুনি কিমান দুৰ শিক্ষাৰ লগত জড়িত হৈ থাকিলে
মানে
আপুনি শিক্ষা কিমানখিনিলৈকে ললে আনুষ্ঠানিক শিক্ষা
মই মই আপোনাৰ বেছি নপঢ়িলোঁ
অ
মই কেৱল আপোনাৰ উ মই আপোনাৰ স্নাতকতৰ স্নাতক নাই পঢ়ৰা মই বেলেগ কিবাও কৰি আছো মানে যে সেই কাৰণে উম, উম। উহু
হয় হয় কওকচোন কি কৈছিলে
অঁ মই আপোনাৰ গ্ৰেজুৱেশ্যন কৰিলোঁ
হয় আৰু এতিয়া কিমান পঢ়িম বুলি ভাবিছিলা আপুনি কম পঢ়িলে বুলি
নাই তাতকেও আৰু পঢ়িম বুলি আছিলো মানে মোৰ উ পৰিয়ালত সকলো উচ্চ শিক্ষিত যে হা পলাই ওলাই নাই অহা তেওঁকহে পলুৱাই আনিলো তেওঁ মোৰ ঘৰত ততে থাকে মানে এতিয়া ঘৰ জোৱাই হয়
আচ্ছা আচ্ছা ভালে কৰিলে দিয়ক
আ হা
হয় তেওঁ তেওঁ কি কৰিছে এতিয়া
তেওঁ তেওঁ এনেই কিবা কিবি
হয় হয় ভাত পানী আপুনি বনায় নে তেওঁ বনাই
তেওঁ মই একো নকৰোঁ মই খালি এনেকৈ ফোন কৰোঁ
হয় নেকি
উম
আহা আপোনাৰ হবি কওকচোন?
উম
হেটো।
উম।
আপোনাৰ হবি কওকচোন, বোলো।
মোৰ হবি, মই ছবি আঁকি ভাল পাওঁ। মই ডান্স কৰি ভাল পাওঁ।
হয়।
মই, মই, সিমানেই। আপুনি, আপোনাৰ?
মোৰ হবি নাই তেনেকে।
উম, উম।
আজৰি সময় অকন পালে, ফোনটো চাই পেলাই শুই থাকোঁ।
হম বৰ বৰিং হয় আপোনাৰ জীৱনটো।
হয়, হয়, হয়। অকলশৰীয়া জীৱন যে। আপোনালোকৰে ভাল।
হয়।
হয়।
আপ
গান এটাকে গাওকচোন।
আপ মই গান গাব নাজানোঁ। আ আপুনি যিটি অনুৰোধ নকৰিব, হি হি। আপোনাৰ ঘৰত কোন কোন আছে?
ঘৰত দেউতা আৰু মই।
উম আপোনাৰ বয়স কিমানমান হৈছে, যদি বেয়া নাপায়?
মোৰ, মোৰ পঁচিছ বছৰ।
আপোনাৰ টুৱেণ্টি-ফাইভ হৈছেহে।
হয়।
উম। পঢ়া-শুনা কমপ্লিট কৰিলে?
হয় কৰিলোঁ।
পঁচিছতে
হয়, পঁচিছত এ
আপুনি কি, কি ভাত-পানী বনাব জানেনে নাই?
মই সকলোখিনি জানোঁ বনাব।
ঘৰৰ কাম-বন কৰিব পাৰে?
সকলো কৰিব পাৰোঁ। পুৰণাকে ভাবিব পাৰো ভাল
অ আপুনি মতা মানুহৰ কামখিনিও জানে
হয় হয়
উম
উপায় নাই যে ঘৰত এজনলীয়ে ছোৱালী চব কৰিব লাগেও তাৰ পৰা দেত এজন দু ছোৱালী জ ঘৰ
আপোনাৰ শুভ নামটো কি আছিলে
অহ হ
আপোনাৰ শুভ নামটো কি আছিলে জুনুমণি জুনু জুনু বুলি মাতিব পাৰিম
নিশ্চয় পাৰিব আপুনি জোন বুলিও মাতিব পাৰিব
জ ঠিক আছে অ আপুনি কি কৈছিলে সোণৰ কোঠ কি
কোঠাৰ মুখত লৈ জন্ম হোৱা নাই যে
কুঠাৰ মুখত লৈনো কোন জন্ম হয় চামুচে লৈ মুখত জন্ম হয়
সেইকাৰণে এতিয়া কোঠাৰ মাৰি আছো আকৌ চামুচ লোৱা হলে চামুচে খাই থাকিলো
উ আপোন নিজাৰ ফোন কৰে আচলতে বেয়া নাপাব কোৱাাব
হয় হয় হয় সেইকাৰণে আজি এটা ফিট বডি লৈ আছো
আহ উম বাকী হ'ব দিয়ক তেন্তে আজিলে পিছত কথা পাতি হা
হয় ঠিক আছে ঠিক আছে ফোনটো হেৰি কৰি দিয়ক হাজৰিকা হাজৰিকা অছুবিকা হব হাজৰিকা
হেল্ল' মই কাটিছো কৰি আছ হা
হাজৰিকা হাজৰিকা আপোনাৰ মাতটো শুনা নাই হাজৰিকা আমেৰিকা হয় আপুনি কলটো কিয় কাট কৰি দিয়া নাই হেল্ল'